হেল্ল'।
কি কৰি আছ?
এয়া আছো মানে তোৰ গৰমত উ এনে ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিচো, তই কি কৰি আছ?
মই এ ৰাস্তাতে ওলাই আছোঁ এনে, হেৰি গৰম যিহে পৰিছে।
অহ ', অহ '। বাকী ইনে খবৰ খাতি ভালনে? উম', উম ', ভালে ভালে, খেতি পথাৰত লাগিছা নাই এতিয়া?
অ খেতিবাটি লাগি আছো অ।
অহ অহ লাগি থাক লাগি থাক আৰু গৰমো পৰিছে তোৰ। খেতি পথাৰত লাগিবলৈও বেয়া হৈছে। উ, উম বাকী। ভাত পানী খালো খালো, তই খালি নাই?
মই এই খাই বৈ ৰাস্তালে অকণমান ওলাই আহিছো, শুব পৰা নাই গৰমৰ প্ৰতাপত, ছব গৰম হৈ গৈছে।
অহ অহ কিহে খালি ভাত?
ভাত দালি তাৰপিছত কোমোৰা তাৰপিছত। অ আছিলে হেৰি এইটো কি বুলি কয় আলুয়ে তিতা কেৰেলাই ভাজিছিলে।
অহ অহ ঠিকেই ঠিকেই, গৰমত এনেকেই খাব লাগে, এনেকে নাখায় নো খাবি কেনেকে আৰু। বাকি খেতি পথাৰ এইবাৰ তহতে কঠীয়া কি কি পাৰিলি?
কঠীয়া আইজোং তাৰপৰা বৰা, চকোৱা, জহা। তাৰপা তিদ্বীপ, বাহাদুৰ এনেকেই পাৰি।
উম উম ঠিকে আছে ঠিকে আছে।
তহঁতে ৰোৱা মেলা কৰিছ নেকি?
আমাৰ ৰোৱা মেলা মানে এইবাৰ হেৰি কঠিয়া পৰাতো অকণমান দেৰি হ'ল মানে এইটো বৰষুণ দিছিলে যে সেই। সেই কাৰণে কঠিয়া দুটোপোলা পাৰিছিলে, তোৰ তাৰপৰা সেয়া বৰষুণৰ পানীত মানে উতাই লৈ গুচি গ'ল। তাৰপা আকৌ পাৰিলে কঠীয়া মানে সৰু হৈ আছে যে, উঘালি। ব হোৱা নাই, সেইকাৰণে মানে। এইবাৰ ৰোৱাটো অকণমান দেৰিও হৈছে আৰু হাল চাল মানে ভালকে বোৱাই নাই আৰু প্ৰায়ভাগ মানুহ বিলাকে আমাৰ ইয়াত। সেইটো ফালে মানে ৰোৱা মেলাটো নাই মানে ইমান। আৰু তোৰ মানে বৰষুণ চৰষুণো নাই যে এতিয়া, সেই তেতিয়াই বৰষুণ দিলে এতিয়া বৰষুণ নাই। ত সেইকাৰণে মানে পানীটোও নাই যে বোকা চোকা দিবলৈ, সেইটো হৈছে মানে।
অ', অ', আমাৰ পানী দুনী আছে, হেৰি এইটো কি বুলি কয়? এ উলিওা মাটিহে নাইকিয়া মে জিৱাণৰ বিয়া আছিলে আৰু দুদিনত শেষ হৈ যাব
অ অ তহতৰ তেতিয়া দুদিনতে আমাৰ বাৰু দেৰি লাগিব মানে আমাৰ এতিয়া তিনডৰা মান দিছেহে বোকা যোনখিনি মানে কঠিয়া অকমান ডাঙৰ ডাঙৰ হৈছিলে সেই সেইখিনি তুলি পেলাই মানে বোকাটো দিলে সেয়া তোৰ এতিয়া তিনিডৰা মান দিলে বাকী খিনি নাই দিয়া আৰু
অ অ
উ ভালে আছে
তাপা এতিয়া কত ঘৰতে আছ নে নে কিবা কৰি আছ
নাই মই এই ফাৰ্ম এখন খুলিলো নহয় কোম্পানী মানে ব্ৰইলাৰ ফাৰ্ম এনেকে
অ অ
উম তই কি কৰি আছ তই এনেই ঘৰতে ন নে কৰ'বাত কাম চাম কৰি আছ
মই ঘৰতে মানে এই ৱাৰিঙৰ কাম কৰি আছো
অ অ
এ ফাৰ্মত পোৱালি ভৰালি নেকি
ভৰিলো ভৰালো অ মানে আজি ষোল্ল দিন অ ওঠৰ দিন হ'ল আৰু
অঁ কিমান কিমান ভৰালী
মোৰ বাৰশ ষোল্লটা
অ অ
উ তাকে এতিয়া হৈছেগে আৰু তো আৰু বেছি দিন নাই আৰু মানে পোৱালি দিবলৈ মেলিবলৈ
অঁ অ
বাকী আমাৰ যে এনেকে উম এফালে যোৱা কথা যে আছিলে ফুৰিবলৈ কি কি কেতিয়া মানে যাম বুলি ভাবিছ বাৰু
এই তহঁতৰ কথা তহতি তিয়াই যাওঁ বুলি কওঁ মই তেতিয়াই যাব পাৰিম
তাকে মই ভাবিছো মানে আমাৰ গোটেই কিটা লগৰ কিটাৰ খেতি চেতি খেতি বাতিটো মানে উঠি ল তাৰ পা গোটেইকিতা লগতে তেতিয়া যাব পাৰিম বাইক চাইকো আছে গোটেই কিতা মানে বাইক লৈ যাম গাড়ী চাড়ী নাযাও বাইক চাইকৈ লৈ গ'লে সটো মানে আমেজ লাগে ন সেইটো মানে গাড়ী চাড়ীত ভাল নালাগে সেইটো
অ অ তেনে বাইক লৈ যোৱাটোৱে হ'ব আৰু তহঁতৰ লগত কোনোবা যাব নে তোৰ লগত মানে কোনোবা যাব নেকি
মোৰ লগতে এই মোৰ লগৰ এটা যাব
অ তাৰ মোৰ লগতো লগৰ এটা ললে আমি চাৰিটাই গুচি যাম
উম উম ত তহতৰ ফালৰ পৰা তেতিয়া চাৰিটা তোৰ সতি অ তোৰ লগৰ আৰু তিনটা তেতিয়া কৈ দিবি বা কী মোৰ লগৰ এটা আছেই আমি চাৰিটা হলে হৈ যাব ছটা হৈ যাম
উম উম
তাকে এই পাহাৰৰ চাইডলৈ যাম বুলি ভাবিছিলো পাহাৰৰ চাইডলৈ গ'লে মানে তোৰ হেৰি এতিয়া কিবা পাহাৰৰ চাইডে কিবা এ মানে এই অৰুণাচলৰ চাইডে মানে তোৰ অ হুললস্থুলীয়া পৰিৱেশ এটা হৈ আছে মানে সেইটো তহত এতিয়া যাবলৈও ভয় হৈছে সেইটো হৈছে মানে মই ভাবিছিলোঁ এনেকে মাজুলী ছাইডলৈকে গুচি যাওঁ ভাবছিলোঁ
মাজুলীলে মাজুলীলে পাৰি যাব হেৰি এইটো কি বুলি কয় সত্ৰকেখনো চোৱা হব ভালকে
উম উম মানে এতিয়া মুখা চুখা কেনেকে বনাই সেইবিলাক উম ধুনীয়াকে শিকি মেলি আহিব পাৰিম গোটেইকিটাই
অ ঠিক আছে যাম বাৰু দে ওলাবি এইবাৰ এনেকে শিৱসাগৰলৈ এনেকে ঘূৰি পেলাই শিৱসাগৰ হৈ ঘূৰি আহিম নেকি
অ বেয়া নহয় আকৌ শিৱসাগৰতো মানে এনেকে ৰংঘৰ কাৰেং ঘৰ এইবিলাক চাই পিনি মানে ধুনীয়া কে গুচি আহিব পাৰিম আৰু
অ আৰু মাজুলীত মানে কি?
মাজুলীলৈ যোৱাত মানে তোৰ যেতিয়া নাৱেদি পাৰ হৈ যাবি ন, যেতিয়া আমি মানে আমি পিছবেলা যাম। না সেই সৌন্দৰ্যটো চাবলৈ যেতিয়া বেলিটো পৰে, সেই সৌন্দৰ্যটো চাই। পেলাই মানে বহুত বেছি ভাল লাগে আৰু।
অ অ আৰু আমাক। পাকঘৰ আছে নহয় থকাতো ইমান হেৰি অসুবিধা নহ'ব চাই গম পাইছ নাই।
অ তেতিয়া তহঁতৰ খোৱা কথা আমি মানে থকাটো হ'ব খোৱা মেলাতো তাতে হ'ব। থাকি পেলাই আমি দুদিন তাতে লগাই দিম মানে মাজুলীতে সত্ৰ চত্ৰ গোটেইকেইখন চাম। চাই পিনি আমি শিৱসাগৰলৈ গুচি যাম।
অঁ অঁ।
উ' শিৱসাগত ধুনীয়াকে এনেকে ৰংঘৰ কাৰেংঘৰ এই পিনি। এইবিলাক চাই পিনি আমি গুচি আহিব পাৰিম আৰু।
অ' অ'। ঠিক আছে, আমি খেতিৰ পৰা আজৰি হৈ লওঁ।
আ আ।
খেতিপা আজৰি হৈ লওঁ তাৰপৰা যাম আৰু।
অ গোটেইকেইটা তেতিয়া খেতি পৰা আজৰি হৈ লও, খেতি পৰা আজৰি ললে ধুনীয়াকে গুচি মেলি যাব পাৰিম ধুনীয়াকে। ফুৰি চাকিও আহিব পাৰিম আৰু এইটোৱে ফূৰা বয়স আৰু।
অ'।
উম' বাকী ট্ৰেক্টৰ কামত লগাই থৈছ নে তহঁতৰ।
ট্ৰেক্টৰ কামত লগাই থোৱা আছে অ, হেই এতিয়া হাল বোৱা কামত লগাই আছো।
অ' অ'।
তাৰ পাছত সেয়া হেৰি কবি কয় এ খেতিটো আজি হলও তাৰপৰা তেলৰো অনাই নাই নহয়।
অ টেইলৰ অনাই নাই নেকি?
উম' তেওটো নাই অনা আনি পেলাই আনিবই লাগিব।
অ তহঁতৰ সেই কেইবিঘা মান বাই এনে মানে এনেকে ডেইলি? দিনে মানে।
এ ডেইলি এতিয়া হিচাপ নাইকিয়া মানে কি কেতিয়াবা মা সহকেও পাই যোৱা হয়। কেতিয়াবা নোপোৱাও হয় এনেই ধৰ এ ত্ৰিশ বিঘা, চল্লিশ বিঘা মান হয়গে।
অ' সেই ময়ো এনেকে ট্ৰে্টৰ এখন লওঁ বুলি ভাবিছিলো মানে এনেকে টুইন টোতো নলওঁ বাও এনেকে। ফ'ৰ ইটু ফৰ লম মানে এনেকে। এ মাটি চাতি টো বাবলৈ মেলিবলৈ ভাল হয়, জোৰতটো বেছি থাকে যে।
অ' এই মহেন্দ্ৰ নহব নল ও। বা মহেন্দ্ৰ লবি নহ'লে হেৰি ল'বি এইটো কি বুলি কয় এই। এইেইটো এখন এই নতুন কে ওলাইছে এইখন। চোনালিকা তাৰ পিছত আকৌ।
ডন্ধিয়া লম বুলি ভাবিছিলো এনেক দামটো অকমান বেছি হয় ভালো হব টেক্টৰখন।
অ' অকমান আনকমন ট্ৰেক্টৰ।
উম' সেইখন ল'লে মানে তোৰ আমাৰ ইয়াত বাৰু নায়েই সেইখনেৰে, ফৰ ইনটো ফৰ জন্দিয়া ট্ৰেকটৰ মানে ইয়াত নায়েই।
অ'
উম' মানে তোৰ এনেকে পঁচিছ লাখ মানত ওলাই আহিব চাগে মানে এনেকে ডাবুল কেজুৱেল খনি মানে।
অ' অ'
মানে তোৰ এনে এনেকে কেজুৱেলটো মানে। এটা চকা জোখাইে থাকে সে সেইটো সেইটোত মানে এনেকে ডাবুল। দুটা কেজুৱেলৰ সমান যে এটা কেজুৱেল যে থাকে যে। তেনেকুৱা, তেনেকুৱা মানে দুটা কেজুৱেল থকা মানে তেনেকুৱা কেজুৱেল আনিব লাগিব।
অমাৰ ডাবুল-ডাবুল হেৰিকে থকা যে।
উমঁ-উমঁ, তেনেকুৱা কেজুৱেল আনিম। সেইখনৰ লগত- থকা কেইডালো ডাঙৰ-ডাঙৰ নহ'ব জানো সেইটো কাৰণে তেনেকুৱা কেজুৱেল লৈ গুচি আহিম আৰু- টিলাৰ-চিলাৰ মানে লগতে যদি- পাই যাওঁ তেতিয়া টিলাৰৰ পৰা ধৰি পেলাই লোটা, নাঙল এনেকে চববিলাক লৈ গুচি আহিম আৰু একে লগতে।
অঁহ', -অঁহ', ঠিক আছে এতিয়া আনিলে ভালেই হ'ব।
উমঁ-উমঁ, তাকে ভাবি আছো, এতিয়া ক'ৰ পৰা নো আনো। তহঁতৰ ফালে তেনেকুৱা চিনাকি মানে- ডিলাৰ আছে নিকে সেইফালে কণ্টেক থাকিব তোৰ ভাগ?
আমাৰ জয়ন্ত এনেকুৱা ফালে মানে জয়ন্ত হৰি নাই এতিয়া মহেন্দ্ৰ মিশি এনেকা এইবিলাকৰ পৰাই যাবি ওচৰতে।
উমঁ-উমঁ।
আৰু অকণমান তো আঁতৰলে যাব লাগিব আৰু।
অঁহ', -অঁহ', -মানে অঁ', -সেই আনকমন সেইখন মানে জোৰটো বেছি কোৱা শুনিছো মানে। এইবিলাক মহেন্দ্ৰ হওঁক, এচাইৰ হওঁক, টেক্সটাইল, এইবিলাকতকে মানে জোৰ চোৰটো অলপমান বেছি। ত' সেইটো কাৰণে সেইখনকে আনো বুলি ভাবিছিলো, দামটো লাগিলে বেছিয়ে হওঁক ওলাই যাবগে বাৰু।
অঁহ', -সেই ঠিকে আছে, তেনেকুৱা লোৱাই লাভ আছে মানে কি অকণমান জোৰটো বেছি হয় এনেকুৱাই। তই আনি লৈ পেলাই এমাহ, দুমাহ বা দ'হ, পাঁচ বছৰ পিছত আকৌ হেৰি কৰিব নোৱাৰে ন। দুবছৰ মানটো চলাব লাগিব।
অঁ', -অঁ', -অ', তহঁতৰ খনেও মানে এনেকে চাৰ্ভিছটো ঘৰতে দিয়ে নে, নে তহঁতে নিব লাগে- চাৰ্ভিছ, চাৰ্ভিছ চেণ্টাৰলে?
এ' ইমাৰ্জেঞ্চি হ'লে লৈ যোৱাটো ভাল, নিজেই এনেইটো মানে ত' ইমাৰ্জেঞ্চি নোহোৱাকে তো এ- অকণমান দেৰিকে হ'লেও হ'ব তেতিয়াহ'লে ঘৰলে আহে।
অ' ঘৰলেও আহে ন?
উমঁ।
উমঁ-উমঁ, বাকী' তহঁতৰ ট্ৰে্ক্টৰ মানে তহঁতৰ ঘৰত দি থৈ গৈছিলে নে তহঁতে আনিবলৈ গৈছিলি?
আমি নিজেই আনিবলৈ বুলি গৈছিলো।
অঁ', -নিজে আনিবলৈ গৈছিল ন।
উমঁ।
উমঁ, বাকী হেৰি এনেকে অঁ', -তহঁতৰ ফালে তেতিয়া নাই ন' উম' তহঁতৰখনে এনেকে কাগজ- পাটি এনেকে কি কি লৈছিলে বাৰু?
তাৰ কাগজ-পাটি আধা কাৰ্ডৰ পৰা ধৰি লওঁক অ'লদকমেট লৈছে আৰু। বেংকৰ একাউন্ট টোলৈকে লৈছে। ত' মোৰ মানে কি কেছ- পেমেণ্ট নাই যে, মই মানে ই এম আই কৰিছিলোঁ যে।
উমঁ-উমঁ।
তা'ত হয় নে কি কেনেকে ল'ম বুলি ভাবিছ? কেছ ল'ম নে ই এম আই কৰিম বুলি ভাবিছ?
এই মানে কেছ পেমেণ্ট দি পেলাই ল'বলে এতিয়া আমাৰ ঘৰত আকৌ এনেকে মাহঁতৰ বা বাবাহঁতৰ চাকৰি-বাকৰি নাই যে, ত' এতিয়া সেই- কেচ পেমেণ্ট দি ল'বলৈ সেইটো জহত বেয়া হৈছে। ত' মানে ই এম আই- টোকে ল'ব লাগিব, মানে ডাউন পেমেণ্টটো মই এনেকে বিশ লাখ মান দিম। বাকী' পাঁচ লাখটো ই এম আই কৰি থয় পেলাই গুচি আহিম।
অঁহ', -অঁহ', -ঠিকেই আছে। এতিয়া কেতিয়া ল'ম বুলি ভাবিছ, এই বাৰিষা যোৱাৰ পিছত নে- কি নে এই মাজতে লবি?
এ' মানে বাৰিষাতো গৈ লওঁক, উমঁ' তাৰ পিছত'হে লম আৰু।
অঁহ', -অঁহ',।
উমঁ, মানে খৰালি চিজন লৈ অঁ', বাকী খিনি বস্তু লগতে আনিম। পঢ়া শুনা চলি আছে, ঠিকঠাকেই চলি আছে বাৰু।
অ', এইবাৰ ভাইতি কোন ক্লাছৰ পালেগৈ?
এইবাৰ ভাইটি, এইটো ক্লাছ ছেভেনৰ।
চেভেনৰ।
উম উম। বাকীতো এনেকে কম্পিউটাৰ কৰ্চ, কম্পিউটাৰ কৰ্চ লৈছিলি নে?
মোৰ কমিউটাৰ কৰ্চ কৰি থোৱা আছে, মোৰ কমপ্লিট হৈ আছে।
অ', অ', এই তোৰ চাৰ্টিফিকেটৰ, পাৰ্চেণ্টেজ কিমান আছিলে চাৰ্টিফিকেটৰ?
ছিক্সটি ফাইভ।
অ', ছিক্সটি ফাইভ ন, ম-মই এনেকে কম্পিউটাৰ কৰ্চ এটা ল'ম বুলি ভাবিছিলোঁ, মানে আজিকালি ইনেকে ক'ৰবাত তাত পাই গ'লেও ভাল হয়।
অ'।
অ', মানে এই তোৰ এতিয়া দোকান চোকান এইবিলাকত পাবলে মানে অকণমান হেৰি হয় আৰু, মানে ডাঙৰ ডাঙৰ যোনবিলাক হেৰি আছে ন, কম্পিউটাৰটো অকণমান শিকি থ'লে ভালো হয় চাগে।
অ', কম্পিটাৰ মানে আজিকালি কি, কম্পিউটাৰ মানে যতে ততেই লাগেই, কম্পউটাৰ নহ'লে একো নহ'ইগেই।
উম উম, বাকী আছাম পুলিচ, ফৰেষ্ট গাৰ্ড এইবিলাক আৰ্মি চাৰ্মি এইবিলাক কিবা কিবি ইণ্টাৰভিউ মাৰিছিলি নে তই?
নাই, মই মৰা নাইঔ, এই জানাই দেখোন, মই দৌৰিব নোৱাৰোঁ, মই আগতে পেটৰ বিষৰ পৰা মই দৌৰিব নোৱাৰা হ'লো যে। বেছিকে দৌৰিলে মানে ফুপনি উঠে।
অ', অ', অ'। মোক সেই একেহে, মই মানে এতিয়া আছাম পুলিচত এনেই পুৱাই থৈছোঁ, মোৰ মানে পেটডাল ডাঙৰ নহয় জানো? পেটডালৰ পৰা মানে মই দৌৰিব মেলিব নোৱাৰো, সেইটো যহতে উম, মই বোলো একেবাৰে যোনদিনাখন ইণ্টাৰভিউ হয় মানে তোৰ, হেৰি হ'ব ন, সেইদিনাখনেই মই বোলো যাম, এনেই ফিল্ডতে এপাক দৌৰি পেলাই আকৌ ঘৰলৈ গুচি আহিম আৰু, সেইবুলি ভাবি পেলাই ৰৈ আছোঁ আৰু, দু আমাৰ লগৰ খিনিয়ে বাৰু এনেকে দৰি মেলি ফুৰিছে ইনতাৰ কাৰণে, প্ৰিপিৰেচন মানে ভালকেই চলাই আছে। মইহে এইবিলাক কৰা মেলা নাই আৰু, দৌৰিবই নোৱাৰো মোৰ মানে এশ মিটাৰ মান দৌৰি গ'লেই মানে ভাগৰ লাগে, ফোপনিও উঠে।
অ'। আমাৰ লগৰ দুটামানে এই যোৱা বছৰ চাকৰি পালে।
অ', অ'।
বা তাহতৰ লগৰ, দুটামানে পালে ফৰেষ্টত। অ', এতিয়া মানে এই পুলিচৰ ইউ পি, এ পি যে আছে যে।
অ', অ'।
তাৰপিছতে আৰু এটাই ইণ্ডিয়ান আৰ্মীত পাইছে।
অ', অ', অ'। আমাৰ বাৰু এই তেনেকে লগৰ পোৱা নাই, আমাতকে ডাঙৰ বাৰু, এনেকে অকমান আঁতৰলে, সেই আমাৰ যে এই হস্পিিতেলখন যে আছে যে, সেই তাত যে হেৰিয়ত।
উ
তিনিআলি গুৰিত যে, সেই তাৰ ওচৰত তেনেকে দাদা এজনে পালে এই হেৰিয়ত, এইটো পুলিচত পালে, তাৰপৰা আকৌ এই ওচৰত এই আকৌ দাদা এজনে পালে হেৰিয়ত আৰ্মিত।
অ'।
উম, এই হেৰি, এই কবৰা কামাণ্ডত আছে বাৰু, বাকী আৰু আমাৰ ঘৰৰ কাষ তহঁত এই চুকলে যে মানুহ এঘৰ যে আছে দাদাতো আকৌ ইণ্ডিয়ান আৰ্মিত আছে।
অ', অ'।
সেই যোৱা বছৰ পোৱালে পোৱা বাৰু।
অ'।
উম। বাকী আমাৰ লগৰ কেইটাহে এইকিতা এনেই দৈ মেলি ফুৰিছে বাকী সেহেঁতে পায়নে নোপায় ইমান গম নাপা আমাৰো বৰ্তা এজনৰ ল'ৰা এটা আছে মানে সৰুটো সিওঁ সেইবিলাকৰ কাৰণে এপ্লাই কৰি ফুৰিছে। বাকী দৌৰে খালি দৌৰিবলৈ সাৰ চাৰ নাপায় এনেই মানে তাৰ আগত গাই মেলি থাকে আৰু। দৌৰিবলৈ যাম কিবা কৰিম কিবা কৰিম। সি দৌৰিব মেলিব মানে পাৰেও সি দৌৰিবলৈ নাযায়।
অ', মানে এলেহুৱা।
মানে এলেহুৱা অ' কিন্তু সি কৈ থাকিব দৌৰিবলৈ যাম কিন্তু দৌৰিবলৈ নাযায়। তাক জগাওগে সি ক'ব এই এতিয়া নুঠো।
অ', অ'।